কি কৰি আছা?
এয়া বহি আছোঁ, গৰম লাগি আছে।
মই এয়া বহি আছোঁ। এতিয়া মাছ তাছ কাটিলো, কাটি
বতাহ দি আছে গৰম হ'লেও, আজি বত
উম, দুবাৰ দিলে দুবাৰ কাটিলো।
কোনে মাছ দিছে?
এয়া তোমাৰ দাদা গৈছিল যে মাছটো। হেৰি কৰিছিল। গাঁঠিত বৰালে সেই টিপ মাৰিব গৈছে সেইটো।
পৰা, পৰা।
ডাঙৰ মাছ এটা নিলে আগতে সৰু মাছ
ভালেই হৈছে, এনেকা মাছ পালেটো ভালেই হয় দুপৰীয়া বোহা
পাই থাকে, পাই থাকে। আমাৰ পাই থাকে। সেয়া বজাৰত গৈছে লৰাটোৱে সোণ মাৰি কান্দি আছে এতিয়াও আপোনালোকে অহা নাই আহক কেতিয়া মাৰ লৈ যাব গাড়ী আনিবলৈ একাউণ্ট নম্বৰটো দিলে নেকি দেউতাইে অ আমি এইবিলাক নাজানো তোমাৰ খুৰাহে জানিব আমি এইবিলাকতো ইমান নাজানোঁ
এইটো পইচা দিলেতো যাবই পইচাই দিয়া নাই কেনেকে যাব
উম সি কৈ আছে একাউণ্ট নম্বৰটো দিছে নেকি একাউণ্ট নম্বৰটো দিলেহে পইচা উঠাব পাৰিব
সেইটো পইচাটো দিব লাগিব
উম জমা কৰি থৈ দিয়ে লৰাটো বদমাচি কৰি থাকক
পইচা দিলে কষ্ট লাগি যায়, সিহঁতৰ।
উম, বহুত কষ্ট লাগি যায়, ল'ৰা ছোৱালী এটা বেয়া হৈ গলে কষ্ট নালাগিব নেকি, সেইটো বেয়া লাগিব এ তাৰ ঘৰত যাব চুৰি কৰিব, সেইটো ঘৰত যাব চুৰি কৰিব সেইটোৱেই ভাল লাগিব সিহঁতৰ।
উম, সিহঁতেৰ বেয়া নালাগে সিহঁতে, সিহঁতেৰ চাকৰি কৰিব কি হ'ব। উম, শিক্ষিত মূৰ্খ বুলি কয়। এইটো শিক্ষিত মূৰ্খ জানি, শুনি ব কৰি আছে, ল'ৰটো।
টো, ভাল কৰি বুজাই কেনে পঢ়াব লাগে যে, কি লাগে দি আছো, তই পঢ়।
দিয়া নাই যে এদিনা পুলিচৰ গাড়ী দিলে, গাড়ী একদম উম। ট্ৰেক্টৰৰ লগত ন, কি এই দাম্পাৰৰ লগত খুন্দা খাই বিশ হাজাৰ টকা ভৰি দেউতাকে।
কিয়
সেইটো কাৰণে নিদিয়ে, উম, পাৰে, পাৰে। আাম পাৰে ন, কি এক খুন্দা খায়। গাড়ী চলালেটো এনেকুৱা দুৰ্ঘটনা হ'বই। সেইবিলাক চিন্তা কৰিলে হ'ব, নেকি।
সেইবিলাক চিন্তা নকৰিলে হ'ব। দিবই লাগিব।
তোমাৰ মধুৰিআম আছে?
গছ এটা আছে সৰু- সৰু হৈ আছে ডাঙৰ হোৱা নাই
আজিকালি আমাৰ ইম কালি তাইয়ে ফোন মাৰিছিলে। এহেজাৰ টকা দিম এহেজাৰ টকা খুজি আছে। অ, বা এতিয়া মোক এহেজাৰ টকা দিয়া। মোৰ পেচাবটো জোল ফুৰা কৰি আছে। ডক্তৰৰ ঘৰত যাব লাগে। মই কৈছো যে এটা ট্ৰিপ মাৰে পাঁচশ টকা মাৰিলে এটা বজাৰ কৰিব বাৰু ভালদৰে টিপ হোৱা নাই। এতিয়া এইটো মাহত যে, আ হাজাৰ টকা ভৰিলে, এতিও তিনি হাজাৰ টকা বা বাকী ৰৈছে আৰু চাৰি হাজাৰ টকা আমাক কুৰবানী দিলো। সেইটো বাকী
ন, ন, সিহঁতৰ কি পইচা কম নেকি? কি, এনেকে খুজিছে তোমাৰ পৰা।
সিহতে কৈছে গাড়ী কিষ্টি দিলে, কিস্তি দিলে কি গোটেই খিনি দি, দিলে নে
একদম মিছা কথা, সিহঁতৰ পইচা আছে, মই সেইবিলাক গম পাওঁ।
এইটো মানে ওজন কৰি চাই, ওজন কৰি চাই যে দিয়ে, নে, নিদিয়ে।
সেইটোই।
পইচাটো তোমাৰ ত, সেইটো পইচা সি পাই নেকি?
নাই।
সেইটোৱেটো ঠিকেই আছে।
এই স্পিনাৰড যে, দিছিলো।
আহ। এই স্পিনৰ গিৰে জটো একদম বহি যে আছে একো কাম নকৰে। এ মানুহৰ খেতি - বাতি এইটো সেইটো বহুত ও।
এটাই শিকিছেঁ গামোচা আৰু বেলেগ কৰিব নোৱাৰে।
এইবিলাক কৰি থাকিলে হব নেকি?
উম ল'ৰা ছোৱালী আছে স্কুল পঢ়াই আছে।
এইবিলাক যদি কৰি থাকে বিশছ হাজাৰ দশ হাজাৰ টকা কেচ খাই দিয়ে। ডাঙৰ কৰি লওঁক দোকানতটো বিশ হাজাৰ ত্ৰিশ হাজাৰ টকা মাল তুলি।
এতিয়া ত যি ক যে কিবা এটা নাৰ্ছিঙত সোমাই যোৱা। বেছি নহয় কমকৈ পাবা, কি হ'ল? পইচাটো তোমাৰ আঠ হাজাৰ ন হাজাৰ টকা পালেওতো মাহত পইচাটোতো পাবা। বহাতকে সিহঁতৰ এইটো নালাগে আঠ হাজাৰ টকা দি
কিয়? ইটো নোৱাৰে যে এ অ মা। ধান কেইটা বেচিছা কিমান টকা হ'ল? সিহঁতে গাড়ীৰ লৈ গাড়ী পইচা দি চলি আছে। ল'ৰা-ছোৱালী খাই আছে, মোকো কিবা এটা দিয়া গাই গৰু এটা বা দুটা কিনি লওঁ, কিনি লোৱাৰ পাছতহে মই চুই গা কিৰ চাকিৰ বেছি মই চলিব পাৰিম।
সেইটোৱেটো। ভালকে গৰু ফ্ৰামৰ নিচিনা কৰিলে হাঁহৰ পুখুৰী
বেলেগে বুদ্ধি দিব লাগিব নেকি? সৰু ল'ৰা-ছোৱালী নেকি?
সেইটোৱেটো পুখুৰী আছে।
ডাঙৰ, ডাঙৰ এতিয়া বিয়া পাতিব। জোৱাই আহিব ঘৰত, সি একো বুজি নাপায়।
সেইটোৱেটো, বুজিব লাগে।
উম। সেইদিনা গৈছোঁ, এশ টকাৰ তেল ভঁৰালো। আশী টকাৰ আম ল'লো। আৰু ভণ্টিয়ে এশ টকা দিলে ঠাণ্ডা খাবলৈ, কয়, বন্ধনটো কিয় ল'ম, সিহঁতৰ ঘৰত পইচা নাই, মানুহে কি ক'ব যে মই দিলো ভণ্টি লৈ ল'লে, বাদে ল সৰু ল'ৰাটো ফোন মাৰি আকৌ কৈছে, মা আ, দেউতা মই তোমাক আঠশ টক কা দিলো, ত' শুনিছে আঠশ টকা এ যা এশ টকা এটা ইয়াত যাগৈ। দেৰশ দহ টকা এটা ঠাণ্ডা নি দিছোঁ।
সেইতো, কি কৰিবা? বুজিব লাগে, যে বহি থাকিলেতো নহ'ব। কিয়? সেইটোয়ে লৈ কিনে গাড়ী চলাই বিদনেচ কৰিব পাৰে। তে সি লৈ কিনে বিদনেচ কৰিব নোৱাৰে?
কিয়? এইটো নহ'লে এটা সেই কওক দেউতাকক কওক, যে মা আমাক এখন তমতম লৈ দিয়া আমি শান্তি বজাৰৰ পৰা। অ, তমতমৰ ভাঢ়া মাৰো। ধগ চগ পৰা ইফালে পুলিচ তুলিচ নাথাকে।
বোৰ। সিহঁতটকে এতকে বুঢ়া মানুহে এইবিলাক কৰি পেট চলাই আছে।
চলাই আছে।
সিহঁতো নোৱাৰে।
পাৰে পাৰে, কষ্ট লাগিব তাতে গৰম লাগিব গৰম কলে হ'ব নেকি? আমাৰ মোৰ জোৱাইটোই কৈ আছে আমি আজান দিম না মাছ লৈ যাম। আপুনি মই ক'লো জাৱাই আপুনি মাছটো ল'ক লৈ পেলাই। লগাই দি, আপুনি হেৰিক কৰিব বজাৰতে নমাজটো পঢ়ি ল'ব।
নিজৰ কাম বেলেগে কৰি দিব।
অ, কামো কৰিব লাগিব, নমাজো পঢ়িব লাগিব, গোটেই খিনি কৰিব
চেষ্টা কৰিলে সকলো কাম কৰিব পাৰিব।
চেষ্টা কৰিলেহে সফল হ'ব। আমি যে ইয়া এটা লোন বিচ চাৰি বিচাৰি। আজি তিনি বছৰ হৈ গ'ল, তথাপিও আমি পিছুৱাই এনে যোৱা নাই। সেইটোত ধৰি বহি আছোঁ। এদিন নে এদিন হ'বতো, ভগৱানে দিলেহে হ'ব। মানুহে যিমান চেষ্টাই কৰোঁক মানুহে দিব নোৱাৰে। ভগৱানে দি
তেতিয়াই হ'ব সেইটোৱেতো।
সেইটো বেলেগে নহ'ব ভগৱানে দিব লাগিব।
সিহঁতে চেষ্টা নকৰে বইখি বহি বহি খাব খোজে।
উম। চেষ্টা কৰিব যেতিয়া অ, জোৱাইয়ে আহিব ক'ব যে, আমাক এইটো দিয়া, সেইটো দিয়া, তেতিয়া কান্দিব আৰু ক'ব যে মই নাখালেও তাকে দিবই লাগিব।
তেতিয়াই ল'ৰা-ছোৱালীৰ কাপোৰ নাথাকিলে ইমান চিন্তা নকৰে, মাকেহে চিন্তা কৰিব লাগে।
উম, এইটো, এইটো ভগৱানৰ কাছত প্ৰাৰ্থনা কৰি আছোঁ যে, এটা ল'ৰা দি দিয়ক। বন্তিজনীৰো আশা। উম জোৱাইৰো আশা সেইটো।
এইটোতো জোৱাইৰ আশা। সেইটো আশা হৈছে
ল'ৰা ভাল পায়। ভাল হ'লে কি হ'ব? কিবা বস্ তু লাগিলে দিব লাগে। সেইটোৱে তো, এইটো নিজে আনিব দিব নহয় এই বস্তু, ল'ৰা-ছোৱালী সেইটো ভগৱানে বনাব।
ভগৱানে কি দিয়ে?
আমাৰ আল্লাহ হে বুজিব কি কৰে।
উম। এইবিলাক কথা সিহঁতে বুজি নাপায়। সিহঁতে খাবতো বুজ খাবলৈ বুজি পায় আৰু একো বুজি নাপায়।
বহুত গৰম দিলে আজি জানা? সেই কেইদিন ধৰি ইমান গৰম দিয়ে, ভাল নালাগে। গৰমতে
আজি অলপ ঠাণ্ডা দিছ যিক যি ৰ'দ আছিল, এতিয়াহে অলপ ঠাণ্ডা দিছে।
আমাৰ এইখিনিত ৰ'দ আছে। ৰ'দো থাকে, আকৌ অকমান কমে আকৌ বাঢ়ি যায়।
মানুহ কালি হাঁহি আছে, আজিও হাঁহিব। সেয়া ল'ৰাটো যে এনেকুৱা কৰি আছে।
হ। সেইটোৱে তো সিহঁত বুজি, বুজি নাপালে বাদ দিয়াচোন। নিজে কি, সিহঁতে বুজি নাপালে বাদ দিয়া তুমি কেইবাৰ বুজাব পাৰিবা।
উম বুজাব নোৱাৰিম, যি কৰে কৰি থাকক।
কৰি থাকক, কিমান মা
মৰিলে সিহঁতৰ যাব, আ মোৰ যাব নেকি? কৈছো যে, উ গাড়ী আহিলে আপোনাৰ তাত আহিব ল'ৰা কিবা হলে আপোনাৰ তাত আহিব এইটো আমাৰ নাযায়। নহয় আপুনি কি যে বেলেগে কৈ আছে যুক্তি দি আছে, সেইটো দি আছে সিটো দি আছে সেইটো নহয় যি কৰিব আপোনাৰ ঘৰতেই হ'ব আমাৰ বেলেগৰ ঘৰত নাযায় এইটো কতা
হ'ব তেনেহ'লে হা।
অ ঠিক আছে।
ৰাখি দিয়া।